অ', মোক প্ৰয়জনে নাই অ'। এতিয়া আহিছিল নাই
হেল্ল' অ', এতিয়া আহিছে।
এতিয়া আহিছেনে এতিয়া আহিছেনে নাই। অ', এ ভাত চাত খালানে নাই।
অ', এতিয়া ক্লিয়াৰ আহিছে।
ভাত খালা?
আপুনি খালে মানে, বনালো।
বনা নাই, নাই মই বনাইহে আছোঁ। মই খোৱাই নাই, মই এতিয়া অ'। মই বনালোঁ দালি, তাৰপিছত আৰু
উম।
আলু বনালো। আলু, আলু পিতিকা।
আৰু?
আলু পিতিকা বনাই তেলত ভাজি দিছোঁ পিঁয়াজে দি।
উম।
আৰু একো নাই বহুত থাকিব পৰা যাই গেছো শেষ হ'ল। অ', সেইটো কাৰণে আৰু একো বনোৱা নাই আৰু, উখহা চাউলৰ ভাত বনাইছো এয়া পিটিকা। এই বিলাক আছে আৰু, মাছ পিটিকা আৰু আলু পিটিকা। এয়াই হৈ যাবগৈ, গৰম দিনত ইমান খাব তুমি কি বনালা অ', কি বনালো।
মই, মই বনালো আপোনাৰ ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংস বনালো, দালি বনালো তাৰপিছত ভাত বনালো।
অ', অ', ব্ৰইলাৰ মাংস কি দি বনালা?
ইমানখিনিয়ে আৰু। ব্ৰইলাৰ মাংস মানে আপোনাৰ নহৰু, পিয়াজ বেছি। তেনেকে বনালো আৰু ভাজিলো, হা।
ইয়াতে।
অ', আপুনি অলপমান লৰ-ছৰ হওকচোন। হা।
লৰ-চৰ হৈয়ে আছোঁ, লৰ-চৰ।
নেটৱৰ্ক মানে অপোনাৰ তাত অকমান ডিষ্টাৰ্ব হৈ আছে। মাততো কিলিয়াৰ নাহে ৰৈ, ৰৈ আহে।
হেল্ল'।
অ'।
নিছো কওঁক। হেল্ল', হেল্ল'। হেল্ল'। আপোনাৰ তাত নেটৱৰ্কতটো ইমান প্ৰব্লেম কৰি আছে। হেল্ল'।